হেল্ল' কি কৰি আছা
এনে আছো ৰ বহি তই কি কৰি আছা কিবা খালা নে
নাই নাই খোৱা নাই। এই বৰষুণ দিওঁ দিও হৈ আছে।
অ' আমাৰ এইফালে
অ'
পিছে বহুত দিন ধৰি তোমাক সুধিম বুলি ভাবি আছিলো শুনিলো তুমি বোলে শিৱসাগৰ ফুৰি আহিছা কেনেকুৱা লাগিল পিছে
বেছি দিন হোৱা নাই ৰবা আহিম খিদিনা নাই আহিলো মাত্ৰ বহুত ভাল লাগিছে মানে জাগাটো বহুত, ধুনীয়া মানে অসমৰ ভিতৰত শিৱাসৰখন মানে বেছ ধুনীয়া ব বুলি ক'ব পাৰি আৰু
অ' তুমি পিছে কেনেকৈ গৈছিলা মানে ফেমিলিৰ লগত নে কাৰ লগত তেনেকে গলা তেতিয়া
মই মা দেউতা আমি গ'লো চুপাৰত গৈছো ৰাতি
অ' উম
উম হেৰি চুপাৰত ভাল লাগে আৰু শ্লিপাৰত যাব পাৰি ধুনীয়া
অ' যাই চাগে ভাল লাগিছে ন বহুত
যোৱাজতি
নিশ্চয়! যাওঁ যদি কম দিয়াচোন বাৰু অহা বছ পিছে যাওঁতে তোমাৰ, ৰ, গুৱাহাটীৰ পৰা কিমানমান সময় লাগিছিলে?
ময়, উম, লাগিছিল! উম। দশ, বাৰ ঘণ্টামান লাগে। টাইম লাগে।
অহ। শিৱসাগৰত পিছে যাই কেনে প্ৰথমতে কি দেখিলা?
কি দেখিলা! মানে আমি ৰংঘৰ, কাৰেংঘৰে চাব গৈছিলো। তাৰপিছত এইটো, পুখুৰীটো বহুত ডাঙৰ। তাৰে ওচৰতে কলেজখন আছে।
অ'। তাতে মানে, আ, জাগাবোৰ কেনেকুৱা আৰু তোমালোকে যোৱা টাইমত বতৰবোৰ ঠিকে আছিল নে?
বতৰ মানে, উম, হেৰি আকৌ! উম মানে বতৰটো ভাল নাছিলে আৰু বৰষুণ দিছে এদিন। তাৰপিছত বাকী এদিন বহুত ৰ'দ দিলে, তেনেকুৱাই।
অ'। যাই কেনে চাগে ভালে লাগিছে। তাতে যাই পিছে ক'ত ক'ত থাকিলা তুমি?
আমাৰ তাত আলহী আছে। আমাৰ মামাহঁত থাকে তাত।
অ'।
তাতেই সিহঁতৰ ঘৰত থাকিলে।
কেইদিনৰ বাবে গৈছিলা?
উস, কেইদিনৰ! দছদিনমানৰ কাৰণে গৈছিলোঁ, কিন্তু আমি সোনকালে আহিলোঁ মানে কাম এটা ওলাল সেইকাৰণে আহিলোঁ সোনকালে।
অ', হয় বাৰু, পিছে তুমি তাত তে গৈ শিৱদৌল লিখিছিলা নে নাই?
শিৱদৌলত আমি যোৱা নহ'ল মানে ক'লোৱে চোন কাম এটা ওলাল।
অ', ৰংঘৰ, কাৰেংঘৰ চালা?
উম, চাইছো ভাল লাগিল।
ৰংঘৰটো কেনেকুৱা আছিল পিছে? অলপমান কোৱাচোন মই যিহেতু যায় পোৱা নাই তুমি ক'লে অলপমান ময়ো শুনি কিনে ভাল লাগিব কেনেকুৱা কি।
মানে ৰংঘৰটো এই সেইবোৰ কি বুলি কয় দালি এইবোৰেৰেই বনোৱা আছিলে আৰু আহোম যুগৰ এই স্থানবোৰত বিভিন্ন ক্ৰীড়া, কাৰ্যসূচী অনুষ্ঠিত হয়, বিহু হয় বোলে তাত।
হয় নেকি, অ' মই শুনিছো ৰ'বা ব'হাগৰ প্ৰথম এক তাৰিখ দুই তাৰিখে তাতে বোলে বিহু পাতে ৰংঘৰৰ, মানে সন্মু খত তাতে সকলোৱে যায় মিলি কিনে।
অঁ, বিহু টাইমত যাব লাগে বেছি ভাল লাগে মানে তেতিয়া। কিন্তু মানুহ বহুত হয়। ভিৰ হয় বহুত।
অঁ, পিছে তুমি আ ৰংঘৰ আৰু কাৰেংঘৰ ওচৰতে নে তাৰ পৰা দূৰত যাব লাগে ৰংঘৰৰ পৰা?
অঁ, অলপ ওচৰে ওচৰে।
কাৰেংঘৰটো পিছে কেনেকুৱা আছিলে ৰংঘৰ ৰে একে নে?
কাৰেং ঘৰটো বেছি ধুনীয়া মানে সেইটো আহোম ৰজাসকলৰ ৰাজপ্ৰসাদ আছিল বোলে। এই ৰাজমহল টাইপ, তাৰ পিছত অঁ, ভাল লাগিল আৰু ইতিহাস স্থাপত্যটা মানুহবোৰে বুজাই দিয়ে তেনেকে, সুধিলে।
ঠিকে আছে বাৰু পিছে তাৰে ওচৰৰ পাজৰৰ মানুহ বোৰ ভাল আছিল নে মানে যোনবিলাক স্থানীয় মানুহ তোমালোকক কিবা সুধিলে ভালদৰে কিবা বুজাই দিছিল নে সেই বিষয়ে তাৰে বস্তু
উম ভাল আছিল, মানে অঁ, ৰংঘৰ কাৰেংঘৰ এইবোৰৰ কথা সুধিছিলো ধুনীয়াকে বোজাই দিয়ে আৰু মানুহ বোৰ মানে বহুত, উম, ধুনীয়াকে ক কথা পাতে, পুৰা মিঠা আৰু।
পিছে তাতে খাদ্য কেনক কুৱা আছিল তোমালোকে তাতে আছাই বাৰু, কেনেকুৱা আছিল মানে খাদ্যবোৰ, ভাল লাগে নে?
দিনা হোটেলত খাইছো ভাত।
হয় নেকি, কি কি দিছিলে?
হোটেলত আ অসমীয়া থালি খালো, মাছৰ টেঙা তাৰ পিছত খাৰ এইবোৰেৰে ভাত খালো, ভাল লাগিছে কিন্তু দেই। যাব পাৰা তোমালোকেও।
হয় নেকি? পিছে, খোৱাটো বাৰু ঠিকে দিয়াচোন কিন্তু চাফ চিকুণ কেনেকুৱা চহৰখন চাফ চিকুণ আছিলে নে?
সিহঁতে মানে ক'ব গ'লে শিৱসাগৰখনে বেছি ধুনীয়া যেন পাইছো আৰু মই অসমৰ ভিতৰত।
অঁ, আপাৰ আচামৰ ফালে চাগে শিৱসাগৰ খনে সকলোৱে ধুনীয়া বুলি ক কয় আৰু মইও শুনিছো বাৰু কিন্তু মই যাই পোৱা নাই, পিছে তাতে ফ ফটো উঠিছ নে নাই?
উঠিছো, কিয় নুঠিম, ফটোটো উঠি ফটোটো মেইন দিয়াচোন উঠিবই লাগিব।
তাকে তোমাৰ ফটো বিলাক দেখিছো ৰ'বা, ভালে লাগে
অ অ লাইক কৰি দিবা আৰু
দিছো দিয়া তাতে যাই তোমাৰ কিবা এনে বিশেষ অভিজ্ঞতা হৈছে নে নাই নাই এনে অকল ফুৰিলা গুচি আহিলা তেনেকুৱাই নেকি
অভিজ্ঞতা মানে তেনেকুৱা একো নাই ফেমিলিৰ লগতে আছো ফুৰিছো ঘূৰিছো খাইছো গুচি আহিছো আৰু তেনেকুৱাই
অ হয় নেকি
উম
ভ্ৰমণৰ তাতে যদি মানে ধৰি লোৱা তুমি যাব খোজা শিৱসাগৰ তাৰ বাবোবে কিবা তোমাৰ ঋতুৰ কিবা সেই আছে নেকি মানে কোনটো ঋতুত গলে ভাল লাগিব কি সেইবোৰ আছে নেকি
তুমি ঠাণ্ডাৰ দিনত নহলে এই বহাগৰ মাহত যাব পাৰা মানে সেইখিনি সময়ত বতৰটোো ধুনীয়া হৈ থাকে ঘুৰি ফুৰিও ভাল লাগে আৰু বেছি গৰম নাথাকে ন গৰমত মানে ভাল নালাগে ন ফুল
আৰু যিহেতু বিহুৰ সময় ন তেতিয়া গলে বেছি ভাল লাগিব।
অৱ বহাগ মাহত বেছি ধুনীয়া লাগে।
উম পিছে তোমালোকৰ খৰচ কিমান মান হৈছিল তাতে যাওঁতে বহুত বেছি খৰচ হৈছিলে নেকি?
খৰচটো হৈছে কাৰণ আমি চুপাৰত গৈছো ন শ্লিপাৰত গৈছো তু আমি চাৰিজন মানুহৰ শ্লীপাৰত নশকে লৈছে। তাৰপিছত তাতে থক থক থকাতো বাৰু প্ৰব্লেম নাই আমাৰ ঘৰত যিহেতু আলহী আছে আমি আলহী ঘৰত আছো আৰু অহা যোৱা সেইবোৰেই আৰু।
হয় হয় তোমাৰ পৰা শুনি কিনে এতিয়া মোৰো যাবই মন গৈছে ইমান ধুনীয়া ঠাই।
যাব পাৰা। অৱ ওলাবাই আমি আৰু নেক্সট নেক্সট অহা বছৰ যোৱা কথা আছে। এৱ যোৱা যদি ওলাবা।
তুমি কেতিয়া যোৱা মোক জনাবাচোন ময়ো এনেকে যাব পাৰিলে ভাল লাগিব মোৰো।
উম জনাম দিয়া।
তোমাৰ মতে শিৱসাগৰখনন কিয় বিশেষ মানে তাতেতো বহুত ধৰণৰ আছে ফ মানে ঘুৰা ফুৰা ঠাই তোমাৰ ধৰি লোৱা ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ কিন্তু চবতকে বিশেষ তোমাৰ মানে কি মানে শিৱসাগৰ খনৰ?
মানে তাত ৰঙালী বিহুতো বহুত ধুনীয়াকৈ উদযাপন কৰে আমাৰ ইয়াতে বিহুৰ সময়ত যেনেকে মঞ্চ বিহু পাতে মানে তাত আহ ৰংঘৰৰ বাকৰিতে বহুত ধুনীয়াকৈ পাতে আৰু ভাল লাগে চাই মানে পৰিৱেশতটো বহুত ধুনীয়া আৰু মানুহবোৰো ভাল দিয়াচোন মানুহবোৰ মানে নিজৰ দৰে আৰু গোটেই জেগাখিনি চাফ চিকুণ কৰি ৰাখে আৰু চাফা চাই ঠাইত ফুৰি কেনে তো এনে ভালেই লাগে বাৰু।
উম আৰু তাতে মানে তোমাৰ কি হয় আপাৰ আচামৰ চাইডে তোমাৰ যিহেতু শিৱসাগৰৰ আগতে আহোম সকলে ৰাজত্ব কৰিছিল গতিকে সেইখিনি ঠাই মানে তোমাৰ পুৰা ঐতিহ্য ময় আৰু সংস্কৃতিৰে ভৰপুৰ চাগ মইতো বাৰু দেখা নাই কিন্তু তোমাৰ পৰা শুনিত তেনেকুৱাই লাগিছে
উম বহুত ধুনীয়া মানে মই কৈছো ন অসমৰ ভিতৰত শিৱসাগৰখন বেছি ধুনীয়া আৰু একদম নেচাৰেল পৰিৱেশটো বহুত ভাল লাগে
তোমালোকে যে আছিলা পিছে সেইখিনি মানে চহৰৰ ঠাই পৰে নে শিৱসাগৰ নে গাঁৱলীয়া সেনেকুৱা ভিতৰত পৰে
আমি শিৱসাগৰ টাউনত আছিলোঁ মানে আমাৰ মামাহঁতৰ ঘৰ শিৱসাগৰ টাউনতে মামা মানে নিজৰ মামা নহয় আৰু আমাৰ কাজিন টাইপ হয় মোৰ মাৰ তাতে আছিলো একদম ধুনীয়া জাগা শিৱসাগৰ গাৰ্লচ কলেজৰ পৰা অকনমান সোমাই যাব লাগে আৰু ভিত ভিতৰফালে
হয় হয় তোমাৰ কথা শুনি মোৰ একেবাৰে মানে যাবই মন গৈছে এইবাৰ যদি মই অহাবাৰ মানে এইবোৰৰ পৰা কলেজৰ পৰা অলপ ভালদৰে বন্ধ পাওঁ তেনেহ'লে নিশ্চয় যাম তোমাৰ লগত তুমিও ওলাব লাগিব কিন্তু।
উম, যাম যাম কিয় নাযাম, আমি এনেও গৈয়ে থাকো ন'। এইবাৰ কিন্তু বহুত দিনৰ মূৰত গ'লো।
অ', ঠিকে আছে, তেনেদৰে এনেও মা দেউতা ফেমিলিৰ লগত পৰিয়ালৰ লগত যায় বেছি ভাল লাগে দিয়াচোন।
উম, হয়।
তোমালোকৰ পিছে অ', নিশ্চয় তোমালোকৰ মামাহঁতৰ ঘৰত কোন কোন আছে পিছে তাতে যে?
আমাৰ মামা, মামী তাৰপিছত ককা আৰু দাদা আছে আৰু দাদাৰ ভণ্টি এজনী আছে।
অ', মামাহঁতৰ লগত এনে কৰবা গাঁৱৰ জাগাৰ সেইপিনে ফুৰিব গৈছিলা নে?
ফুৰিবটো গৈছোঁ, উম, প্ৰথমতে আৰু ৰংঘৰ কাৰেংঘৰ চালোঁ তাৰপিছত দাদাৰ লগত ওলাই গৈছোঁ গধূলি।
ওচৰতে ভাল, ভাল দোকান আছে নে এনে কাপোৰ চাপোৰ কিনা সেইবিলাক কিবা?
টাউনত যিহেতু মানে ধুনীয়া জেগাবোৰ তাৰপিছত অ', যি লাগে তুমি তাকে তাকে তাকেই পাই মানে ওচৰতে পাই চব টাউন যিহেতু।
অ' মানে বেছি দূৰত যাব লগা নহয় আৰু টাউনৰ ওচৰতে তেনেকে দোকান বোৰ আছে আৰু
উম নহয় একদম ওচৰতে,
আহ ঠিকে আছে দিয়া। তোমাৰ,
এইফালে অ' অ' কোৱা কি কৈ আছিলা।
তোমাৰ চাগে খুউব, ভাল লাগিল ন
একদম ধুনীয়া মানে পৰিৱেশ টো ভাল
ফ উম ফটোবোৰ চালে চাগে আৰু যাব ইচ্ছা যায় তালৈ
যাব ইচ্ছা যাই এতিয়া নাযাওঁ আমি কেইবছৰমান এবছৰ মান পিছত যাম ওলাবা তুমি তোমাকো লৈ যাম এইবাৰ,
অ' অলপমান ঠাণ্ডাৰ দিনত চাই কিনে যাম দিয়া যিহেতু গৰমৰ দিনত অলপ মানে দিগদাৰ হয় দিয়াচোন গাড়ীত তেনেকে গলে দূৰত
ঠাণ্ডাৰ দিনত ওলাবা নহলে, হেৰিত যাম আমি বিহুৰ টাইমত যাম বি- -হুৰ টাইমত বেছি ভাল দেই মানে বহুত ভাল লাগে তাতে,
তাকেতো নিশ্চয় গ'লে তোমাক কম দিয়া বিহুৰ টাইমত যাই বেছি ভাল লাগিব। ব ন
উম
হ'ব দিয়া তেনেহলে ধন্যবাদ তোমাৰ অভিজ্ঞতা তাৱৰ শু নি আজি বসুত ভাল লাগিল আৰু পিছত আমি এই বিষয়ে কথা পাতিম দিয়া আৰু এদিন সময় পালে
অ ফোন কৰিবা বাই বাই
অ হ'ব দিয়া ৰাখিছো
অ অ